অ হেল্ল' অ অ শুনিছো শুনিছো, কি কৰি আছা?
এনেই আছো ৰবা মোবাইল ফোনটোকে চাইছো আৰু এই একো কাম বন নাই এতিয়া আকৌ, কিনো কৰিম ভাবি মোবাইলটোৱে চাই আছিলো।
অ ঠিকে কৰিছা ঠিকে কৰিছা। মোবাইল ফোন যে চোৱা বাৰু কেনেকে কিমান পৰিমাণে চোৱা তুমি মোবাইল ফোন,
মোবাইল ফোনতটো এতিয়াতো আকৌ গৰম বন্ধ পৰিছিল যিহেতু মই, বেছি পৰিমাণে চোৱাদৰে হৈছে ধৰা মানে, নে ধৰা মই দুই ঘন্টা মান কাম কৰি, বাকি আঠ ন ঘন্টা ধৰা মোৰ মোবাইল ফোনটোতে ব্যয় কৰি পেলাও মানে এতিয়া গৰম বন্ধ, একো কৰিব লগাও কাম নাই। বা কলেজ যাব লগা একো নাই সেইটোৱে আৰু মোবাইল ফোনটোকে ব্যয়ৱহাৰ কৰি থাকো।
অ আচ্ছা আচ্ছা আচ্ছা, এনে মবাইল ফোনটো ব্যৱহাৰ কৰিব লাগে কিন্তু, টো তুমি যেনেকে ক'লা আঠ ন ঘণ্টা ব্যৱহাৰ কৰো সেইটো অলপ কমাবা তাৰমানে, আজিকালি যিহেতু মানে মোবাইল ফোনৰ পৰা তোমাৰ বেছি সময় মোবাইল ফোন চালে মানে তোমাৰ আমাৰ চকুৰো নষ্ট হয় দিয়াচোন আৰু তাৰ উপৰি মানে তোমাৰ ই আমাৰ অভাৱত সময়বোৰো নষ্ট কৰে। ত' যিখিনি খালি ঠাই মানে খালী সময় পোৱা যায় সেইখিনি সমত মানে অলপ যদি আমি ধৰা আহ দক্ষতাৰ ওপৰত নিজৰ দক্ষতা বঢ়া বঢ়াৰ ওপৰত যদি আমি কৰ্ম কৰো তে তেতিয়া হ'লে হয়ত আমি বেছি লাভ হ'ম নেকি
অ', সেইটো হয়, মই সেইটোও জানো ৰবা যে বেছি মোবাইল ফোনটো ব্যৱহাৰ কৰিলে মানে নিজৰ বাব ইমান ভাল নহয় আৰু বা চকুৰ বাব চকুৰে কম দেখা হ'ম। এনেকুৱা সমস্যা আহিব, তথাপিতো মানে এতিয়া মানে কি কৰিবৰ বাবে একো নাথাকেইে ধৰা। যিমান পাৰিছো আৰু মোবাইল ফোনতোকে চাই থাকো, আজিকালি যে চবেই মানে সামাজিক মাধ্যমে ব্যৱহাৰ কৰি থাকে যিহেতু।
অ', গম পাইছো দিয়া, তোমাৰ কথাটো মই লক্ষ্য কৰিছো। মানে ময় মানে তোমাৰ আজি পৰা, এ দুই দুই বছৰ মান আগতে ময়ো এনেকে মোবাইল ফোনৰ প্ৰতি আকক্ত আছিলো মানে। মোবাইল ফোন আৰু সামাজিক মাধ্যমতেই মোৰ দিনটো যায় মানে, বাহিৰত কি বাহিৰৰ দুনীয়াত কি থাকে কি হৈ থাকে মানে, সেনেকুৱা মোৰ মানে বাহিৰৰ পৃথিৱীখনত কি ঘটি থাকে মোৰ একো মানে, হেৰি মতলব নাথাকে। মই মানে তোমাৰ খালি সামাজিক মাধ্যটো খুলি পেলাই বহি থাকো, তোমাৰ তাতে ৰিলবোৰ চাই থাকো কিবা বোৰ চাই থাকো। চাই থাকাতেই যায়, কিন্তু মানে এতিয়া কালক্ৰমত মানে মই তোমাৰ তাৰ কাৰণে মোৰ স্বাস্থ্য বহুত হানিও হৈছে ধৰা, মই এলেহুৱা হৈ গৈছো মোৰ তোমাৰ মানে, এ মোৰ তোমাৰ মানে হেৰি শৰীৰতো মানে ওজন বাঢ়ি গৈছে, এইবোৰ বৃদ্ধি হৈ গৈছে, সেইকাৰণে মই মানে অলপ নিজৰ জীৱন সংজ্ঞাটো অলপ সলনি কৰিবলৈ চেষ্টা কৰিছো, আজিকালি মই তোমাৰ মানে ৰা ৰাতিপুৱা উঠি পেলাই মানে মই অলপ যোগ ব্যায়াম কৰো ৰবা, আৰু যিহেতু তুমি শুনিচাই চাগে যে, যোগ ব্যয়াম কৰিলে মানে শৰীৰটো কিমান ভাল থাকে মানে। মই মানে তোমাৰ নিজৰ মানে তোমাৰ হেৰি অনুভৱ কৰিছো, নিজে মই তোমাক অনুভৱ কৰি কৈছো যে সঁচাকে ব্যায়াম কৰিলে, মানে আগত মানে বিৰাট ভাল লাগে মানে শৰীৰটো মানে। আগতে মই মানে শুনিছিলো যে, মানুহে কৈছিলে যে যোগ ব্যায়াম কৰিব লাগে, যদি আমি যোগ যোগ কৰো তেতিয়াহলে মানে আমি যদি ধ্যান কৰো, যদি তেতিয়াহ'লে আমাৰ মানসিক স্বাস্থ্যটো মানে ভালে থাকে। কিন্তু মই এতিয়া মানে যেতিয়া নিজে কৰি দেখিলো মানে, সঁচাই সঁচা মানে যোগ আমি যদি ৰাতিপুৱা যদি, মই তোমাৰ ধ্যানত বহু তোমাৰ ধৰা আধা ঘন্টা মান যদি মই ধ্যান কৰো, মোৰ মানে শৰীৰটো মানে একদম মানে, শক্তিশালী নিচিনা লাগে মানে।
অ', তাকে ময়ো এইটো কৰো ৰ'বা। অ', শুনিছো। তাকে, মানে মইও মানে যোগ ব্যায়াম মানে কৰিয়ে থাকো, এ ধৰা ৰাতিপুৱা সময়ত কেতিয়াবা কৰো। কেতিয়াবা যদি মোৰ ৰাতিপুৱা সময়টো নিমিলে, তেতিয়া মই গধূলি হলেও কৰো বা মোৰ দেউতাকো লগত কৰা যোগ ব্যায়াম কাৰণ, তেওঁৰো যিহেতু বহুত স্বাস্থ্যতো ভালে নাথাকিয়ে, তেওঁকো কৰিব দিও।
হয়, হয়, হয়, ঠিকে আছে কৰিব লাগে, আৰু তোমাৰ মই কৈছো নহয়, তুমি ৰাতিপুৱা যদি উঠি পেলাই আহ যিখিনি বতাহ মাৰে নহ, তোমাৰ সূৰ্য-সূৰ্যটো যেতিয়া মানে উদয় হয় আৰু সেইখিনি সময়ত তুমি চাবা এটা বতাহ মাৰে মানে, প্ৰকৃতিৰ পৰা এটা বতাহ আহে সেই সেইখিনি বতাহ যদি ল'ব পাৰো নহ, আমাৰ মানে শৰীৰটো মানে বিৰাট ভালে ভালে থাকিব, মানে আমাৰ মানে সেইখিনি বতাহ লোৱা আমিজে বেলেগ মানে তোমাৰ সেইখিনি বতাহ মানে, এ যিখিনি বতাহ মানে আহে নহ সেই খিনি মানে তোমাৰ ফেনৰ বতাহ দি মানে তোমাৰ ফেনৰ বতাহৰ লগত কেতিয়াও আমি তুলনা কৰিব নোৱাৰো, সেইটো বতাহ মানে। প্ৰকৃতিৰ পৰা যিটো বতাহ তোমাৰ মানে মন চন মানে হিয়া একদম মানে জোৰ পৰি যায় মানে সেই বতাহত, আৰু তুমি, তাৰপিছত যেতিয়া যোগ ব্যায়াম কৰিবা নহ, যোগ ব্যায়াম কৰাৰ লগে লগে তুমি চাবা এঘন্টামান যদি তুমি ধ্য-ধ্যান কৰা তাৰপিছত যদি আধা ঘণ্টা মান যদি তুমি আহ বিভিন্ন ধৰণৰ আসন বোৰ কৰা যেনে, তোমাৰ ভজ্ৰাসন পদ্মাসন বা সূৰ্য নমস্কাৰ যদি কৰা তুমি তেতিয়াহ'লে বহু বেমাৰৰ পৰা হাত সাৰিব পৰা যায়, আৰু তোমাৰ সূৰ্য নমস্কাৰটোতো কৰিলে মানে তোমাৰ বেলেগ ব্যায়াম মানে নকৰিলেও হৈ যায়, সূৰ্য নমস্কাৰটো যিহেতু গোটেই আমাৰ শৰীৰৰ দেহৰ প্ৰতিটো অংগই মানে সূৰ্য নমস্কাৰত ব্যৱহাৰ হয়, গতিকে প্ৰতিটো অংগৰে মানে আমাৰ ব্যায়াম হয় যে সূৰ্য নমস্কাৰটো কৰিলে, গতিকে সেইটোও কৰিব লাগে আৰু।
অ', হয়, হয়, এইটো এইটো ময়ো শিকিছোঁ, এ মানে এনেকা টিভিতে দেখিছো ৰ'বা। সূৰ্য, সূৰ্য নমস্কাৰটো এইটো কৰিলে ভাল। বা বহুত ব্যায়াম কৰিব, মানে মই মানে নামবোৰ ইমান ভালকৈ নাজানো যদিও টিভিতে দেখি দেখি ধৰা, ব্যয়ামবোৰ কৰি থাকোঁ নিজৰ বাবে, নিজৰ স্বাস্থ্যৰ বাবে, বা বহুত এনেকুৱা মই এ তুমি যেনেধৰণে ৰাতিপুৱাৰ যোনটো মানে বতাহ, সেইটোৰ মানে নিজৰ হিয়াটো মানে বহুতো ভাল লাগি যায় যেতিয়া নিজৰ মনতে বহুত এটা, পাতল মানে এটা পৰি যায় মনটো তেতিয়া মানে ৰাতিপুৱা এই, মান খুব ধুনীয়া এটা বতাহ বলে তেতিয়া মানে বহুত ভাল লাগে। আৰু কি মানে, আমি মানে ৰাতিপুৱা যোনটো বতাহ পাওঁ সেইটো ভাল, কাৰণ এতিয়া ধৰা তোমাৰ দিনটোৰ বতাহটো এটা ভাল ইমান সেই নহয়, কাৰণ তাতে গাড়ী মটৰৰ ধোঁৱা এ ধূলি বালি এইবোৰ চব আহি যায়, তাৰ ফলত আমাৰ এ বহুতো কাহ হ'ব। পাৰে, বা একদম চৰ্দি লাগিব পাৰে, এ ধূলি বালিবোৰ যেতিয়া এনেকে উ নাকত লাগিব ধৰা, সেইবোৰৰ ফলত আমাৰ এনেকুৱা চৰ্দি কাহ হয়।
হয়, হয়, হয়, ঠিক কথা কৈছা। তুমি আ, এটা কথা শুনিছা নে নাইবা যে আমি যদি ৰাতিপুৱা এটা ব্ৰহ্ম মুহূৰ্ত বুলি কয়, সেই ব্ৰহ্ম মুহূৰ্তত তোমাৰ মানে সূৰ্য উদয় হোৱাৰ পঞ্চল্লিশ মিনিট নেকি, নে মই ঠিক পাহৰিলো। কিন্তু সেইখিনি মান আগত যদি আমি আ ধ্যান কৰোঁ, তেতিয়া ধ্যান কৰি যদি আমি যদি ব্ৰহ্মাণ্ডক যদি আমি, আমাৰ যিখিনি মানে জীৱনত আমি বিচাৰোঁ, সেইখিনি যদি আমি অ', ব্ৰহ্মাণ্ডক মানে আদ, মানে স্মৰণ কৰি পেলাই যদি আমি সেইখিনি বস্তুৰ বিচাৰোঁ, তেতিয়াহ'লে ব্ৰহ্মাণ্ডে আমাক সেইখিনি বস্তু দিয়ে, এইখিনি বস্তু তুমি চাবাচোন এইটো বহুতো লোকে কয় মানে তুমি যদি এই ব্ৰহ্ম মুহূৰ্তত যদি তুমি ধ্যান কৰা তেতিয়াহ'লে সেইখিনি মুহূৰ্তত যিহেতু সকলো মানে, আ, মানুহ শুই থাকে আৰু গোটেই মানে দু মানে বিশ্ব পৃথিৱীখন তেতিয়া শুই থাকে, ত' মানে এটা শান্তিৰ পৰিৱেশ থাকে। কোনো কোলাহল নাথাকে, কোনো হাই হোল্লাৰ নাথাকে। সেইখিনি সময়ত যদি তুমি, ব্ৰহ্মাণ্ডক যদি তুমি যিখিনি বিচাৰা তুমি জীৱনত তোমাৰ উন্নতি হবলৈ যিখিনি বস্তু বিচাৰা সেইখিনি যদি তুমি ব্ৰহ্মাণ্ড কোৱা তে বিশ্বব্ৰহ্মাণ্ডই তোমাক মানে সেইখিনি বস্তু দিবলৈ দিয়ে মানে, তেওঁলোকে মানে বিশ্ব ব্ৰহ্মাণ্ডই মানে তোমাক সেইখিনি বস্তু, আ, দিয়াত মানে সহায় কৰে।
অ', হয়, পিছে ময়ো শুনিছোঁ, তুমি যেনেকৈ ক'লা আৰু এইটো মানে, এ ভাল কথা আৰু মানে এইটো আমি যিমান পাৰোঁ ৰাতিপুৱা উঠিয়ে অ', ধ্যান কৰিব লাগে। বা ধ্যান কৰিব লাগে, নিজৰ দেহটোৰ বাবে। বা দ, আমি ধৰা ৰাতিপুৱা সময়ত কি দৌৰিবও যাব পাৰোঁ ন, আমি দৌৰা কৰিলে আমাৰ নিজৰ সফটোৰ বাবেই ভাল যিহেতু আমি দৌৰা, দৌৰিব যাব লাগে, যিমান পাৰোঁ আৰু নিজৰ সময় মিলা খিনিতে আমি দৌৰিব পাৰোঁ।
হয়, হয় ঠিক কথা কৈছা। আৰু জৰা ফিৰা কৰিলে ভাল দিয়া আজিকালি দৌ মানে দৌৰিলেতো মানুহে আহ তোমাৰ, আমাৰ যি শৰীৰৰ চৰ্বি আছে, ইও নাইকিয়া হৈ যায় ন দৌৰিলে। ত', সেইকাৰণে দৌৰা ফিৰা কৰিব লাগে, হয়, দৌৰা ফিৰা কৰিব লাগে আৰু মানে সেয়া আৰু আ দৰা পৰা কলে যিহেতু ঘাম ওলাই, ন, সেই ঘামত মানে আমাৰ শৰীৰৰ যিবোৰ বিভিন্ন ধৰণৰ বেমাৰৰ বীজাণু থাকে এই বেমাৰৰ বীজাণু আঁতৰি আহে ত' সেইকাৰণে আমি এইবোৰ কৰিব লাগে। বাকী কি কয় তাকে আৰু আৰু যিসকলে মানে তোমাৰ ধৰা ৰাতিপুৱা সময় নাপায় বহুতে ধৰা ৰাতিপুৱা সময়তো নোপোৱা কথা নাথাকে বাৰু সোনকালে উঠিলে সম সময় মিলা পৰা যায়, আৰু যদি ৰাতিু পুৱা সময় নাপায় তেতিয়াহ'লে সন্ধিয়া সময়ত হলেও মানে আমি অলপ মানে ধ্যানটো কৰিব লাগে। ধ্যানটো তুমি যদি ৰাতিপুৱা আৰু সন্ধিয়া দু দুই মানে দু দুটা সময়ত কৰা তেতিয়াহ'লে তোমাৰ মানে মানসিক স্বাস্থ্যটো বিৰাট ভাল হয়, মানে। তোমাৰ মানে মনটো মানে এনেকে সহজে মানে যিবোৰ আজিকালি মানুহে ডিপ্ৰেশচনত পৰে। বা বিভিন্ন ধৰণৰ তোমাৰ এ বেমাৰ থাকে। যেনেকে এনজাইটি এইবোৰ থাকে। এইবোৰৰ পৰা মানে হাত সাৰিব পাৰিম মানে এইবোৰে মানে আৰু তাৰপাছতে আৰু তোমাৰ এটা প্ৰধান বেমাৰ হ'ল থাইৰড। এই থাইৰইডৰ যিটো বেমাৰ এই বেমাৰ টোক মানে আমি ধ্যান কৰি মানে অ', তোমাৰ দূৰ কৰিব পাৰো মানে এইবোৰ বেমাৰৰ পৰা আমি হাতশাৰী থাকিব পাৰো। সেইকাৰণে এইবোৰ কৰিব লাগে মানে।
মোৰ বা জনিৰে আছে ৰ'বা থাইৰইড এ মানে বা জনী মানে এইটো আকৌ এই শকত হোৱা থাইৰইড বুলি কয় না তেওঁ মানে বহুত শকত হৈ গৈছে ধৰা চৰ্বি বহুত ওলাই গৈছে। তাইক মানে আমি ব মইে ধৰা কওঁ যে ব্যয়াম চিয়াম কৰিলে অলপ ভাল হব। তাই মানে অলপ আলচি কৰে ধৰা বা এলেহুৱা তাই কৰিব নোখোজে তাৰ ফলতে তাই মানে আকৌ বেছি শকত হৈ যাইছে সেইয় আৰু ই যিমান পৰো এতিয়া মই আৰু চেষ্টা কৰাম তাইক যে, তাই যিহেতু ব্যায়াম কৰি কৰে।
হয়, হয়, থঠাইৰড মানে মইো কি ক'ম মোৰ মাৰে আছে বাৰু। মোৰ মাৰ আকৌ খন থাইৰইড মানে। ত' যোনটো ক্ষীণ থাইৰইড বুলি কয় সেইটো আছে, শকত থাইৰইড বিলাকৰ এটা সমস্যা কি তাত মানে ফুলে মানে মানুহটো শকত হৈ যায় যিমানে শুব মানুহটো সিমান শকত হৈ যায় আকৌ ক্ষীণ থাইৰইড বিলাকৰ মানে তাকে মোৰ মাৰ মানে টোপনি নাহে পতকে মানে সেনেকুৱা এটা মানে আহ আৰু ডিঙিত মানে কিবা লাগি থকা নিচিনা লাগে ত' সেইকাৰণে এনেকুৱা বহুতো ব্যায়াম আছে। যিবোৰ ব্যায়াম কৰিলে মানে এইবোৰৰ পৰা অলপ মানে হাত সাৰিব পাৰি মানে ত' সেইবোৰ কৰিব লাগে আৰু।
অ', হয়, হৈ গছে তাকে ময়ো সেইটোৱে ভাবো মানে যে যি মানে আমাৰ যি বেমাৰ কিয় নহওক আমি যদি নিয়মীয়া ভাৱে আৰু বিয়াম ব্যায়ম কৰি থাকোতে আমাৰ নিজৰ শৰীৰটো ভালে থাকিব। মানে যেনেকে ভৰিৰে বিষ ধৰা আঁঠুৰ আঁঠুৰ বিষ ধৰা বা তুমি যেনেকা থাইৰইডে ধৰা। বা চৰ্বিয়ে নিজৰ বাঢ়িছে এইবোৰ মানে এইবোৰৰ আমি যদি ব্য়াম কৰো। এ গোটেই বোৰ বেমাৰতে এটা এটাই কামৰে মানে কাম হৈ যাব ন' ব্যয়াম টোৰে আমাৰ গোটেইবোৰ বেমাৰে ঠিক ভাল হৈ যাব আৰু আমি ভাল হোৱা দেখিবলৈ পাম।
অ', তাকে তাকে তাকে, তুমি একদম ঠিক কথা কৈছা আৰু বাকী দিয়া তেন্তে আজিলৈ কথা পাতি ভাল লাগিল। আজিলৈ সামৰিছোঁ এইখিনিতে মোৰ মানে অলপ কাম ওলালে মানে।
অ', দিয়া তে
অ', অ', দিয়া।